হয় নমস্কাৰ।
নমস্কাৰ নমস্কাৰ।
ক'ত আছা পিছে?
সেইয়া মই তোমাৰ দোকানৰ আগফালে আছো।
অ' কিবা কামত নে কি?
নাই এনেই ওলাই আহিছো এপাক। কিনো কৰিবা সন্ধিয়া টাইমটো অকন এনেই এপাক উলাই আহিলে ভালো লাগে দিয়াচোন মনটো।
উম উম সেইটো হয় বাৰু।
চিন্তা হৈছেতো তোমাৰ মানে, খাই আহিছো ওলাই আহিছো চাহ খাই।
অ অ অ ঠিকে আছে।
অ' এয়া মই মানে তোমাৰ চিন্তাত মানে তোমাৰ ফাষ্ট ফুডৰ দোকান এখন খুলিম বুলি ভাবি আছো, তাকে মানে মানে ৰুম এ টা চাই আছো মানে তোমাৰ লগৰ খিনিৰ লগত কথা চথা পাতি আছো খুলিলে কেনেকোৱা হ'ব।
উম উম উম, কেতিয়া মানে খুলিম বুলি ভাবিছে?
মই তোমাৰ
এইয়া তোমাৰ মই জানো এইটো কি এইটো জুলাই নহয় আগষ্ট মানৰ পৰা খুলিম বুলি ভাবি আ ছো মানে
ঠিকে আছে ঠিকে আছে, ফা-ফাষ্ট ফুডৰ খুলিবা ন'।
ফাষ্ট ফুড খুলিম অ' এনেকোৱা তোমাৰ ফাষ্ট ফুডো খুলিম বুলি ভাবিছো তাৰপিছত তোমাৰ এয়া মানে এনেকোৱা ঘুমটি টাইপ আমাৰ যে সেইফালৰ যে আমাৰ যে তুমি এইখন কাঞ্চা দোকানখন চিনি পোৱাই।
উম উম পাও পাও।
তেওঁৰ নিচনা মানে লগত মানে তোমাৰ মই কিবা কিবি এনেকোৱা এনেকোৱা ডাঙৰ ৰুম এটা ল'ম, লৈ পেলাই তোমাৰ তাত মই সেইখন দোকান খুলিম, যে দিনটো থাকিব পাৰিম তাৰপিছত
অকলে খুলিবা নে কি? নে বেলেগ পাৰ্টনাৰশ্বিপত খুলিবা।
পাৰ্টনাৰ লগৰ এটাৰ লগত তোমাৰ মই পাৰ্টনাৰশ্বিপত আমি মানে মিলাই আছো মানে।
অ', অ', ঠিকে আছে ঠিকে আছে এনে খুলিঠাকিলেই হ'ল।
উম, অ', যদি সি সি মানে অলপ মানে তোমাৰ হেৰি কৰি আছে ডিচমিচ কৰি আছে, সি যদি তোমাৰ নোখোলে
উম।
মানে মই ভাবি আছোঁ অকলে খুলিম নেকি, মানে পাটনাৰচিপত খুলিলে সি কেতিয়াবা থাকিব নোৱাৰে মে এনেকুৱা বেয়া মই অকলে খুধিলে মানে লাগিলে মই তোমাৰ এটা কাম নহলে মই ভাবিছোঁ মই যদি দোকানখন চাম আবেলি টাইমত মানে ম এতিয়াত মইতো বনাব নোৱাৰিম মই এইবিলাক বস্তু নাজানো ইমান ভাল
সেইটো হয় বাৰ মানে তুমি মানুহ ৰাখিব লাগিব ন বৰ্তমান তুমি তো অকলে গোটেই দোকান চম্ভালিব নোৱাৰা নহয়। তুমিতো মানুহ এতিয়া তুমি বেলেগ মানুহ আৰু দুটা ৰাখিব লাগিব এটা নহয় তুমি দুটা ৰাখিব লাগিব।
আহ এটা ৰাখিলে হৈ যাব তোমাৰ মই ভাবিছোঁ মানে কি জানা সন্ধিয়া টাইমতো উম মানে তোমাৰ মই ভাবিছোঁ সন্ধিয়া টাইমতটোতো ইমান অলপ ভিৰ হ'বা মোৰ এইখন দোকান ফাষ্টফুডত অলপ ভিৰ হ'ব এইখনতো ইমান ভিৰ নহয় সন্ধিয়াটাইমটো অকমান মৌ লাগি দিম তাৰ লগত কাৰিগৰ এটা আনিম তাৰ লগত অকণ চাই চাই থাকিম, তাৰ ময়ো অলপ বনাব চনাব শিকিম তাৰপিছত বিয়া দিটো কি আৰু দি দিম অকমান।
উম সেইটো হয়, তুমি প্ৰথমতে শিকি-শিকি মেলি লবা তাকো হেৰি কৰি দিবা ন'।
অ'। অ', নহ'লে সন্ধিয়া টাইমত তোমাৰ লগৰ কেইটা মোৰ দোকানৰ ওচৰত থাকেই সিহঁক দিম দোকান হয় ইখন চলাই দিব আৰু কি, কি কোৱা থাকি মানে উম মানে মোৰ আকৌ যদি এটা পাৰ্টনাৰশ্বিপত খোলা সি কেতিয়াবা তোমাৰ কব মই আজি নোৱাৰো সেইকাৰণে দোকানখন বন্ধ হৈ যাব আকৌ মই নোৱাৰিম বুলি ক'লে সেনেকুৱা মানে
মাৰিব নোৱাৰিব ন সেইকাৰণে
অ', অকলে চম্ভালিলে মানে এতিয়া মই যদি শুনাই এতিয়া মই যদি কিবা কাম এটাত গুচি যাওঁ হে মোৰ দোকানখন যদি তিন চাৰি দিন বন্ধ হৈ যায় সিটো বেয়া পাব মোক
সেইটো হয় বাৰু বেয়া পোৱো নিশ্চয় হ'ব।
ত অকলে অকলে ক'বাত ঘূৰি ফুৰিছ মই তো অকলে দোকানখনন খুলি এ চম্ভালি আছোঁ ত পইচা চইচা এতিয়া সমানতো পইচাটো সমানেই লৈছোঁ এনেকে ক'ব। তাৰপিছত মানে এতিয়া মোৰ দোকান হ'লে মানে নিজৰ দোকান হলে মই পাঁচ দিন দোকানখন বন্ধ কৰিলো তোমাৰ একো চিন্তা নাই হয় নে নহয়।
এক তুমি দোকানত থৈ গ'লে কত লৈ‌ যাব পাৰিবা লগত থৈ পাই হয় নে নহয়।
চিন্তা নাই মানে হেৰিটো এইটো সেইকাৰণে মানে মই ত ভাবিছোঁ মানে লগৰ খিনি মোক মানে ক'লে তোমাৰ এ আমি সন্ধিয় টাইম টো লোকৰ দোকান আগফালে কিমানো বহিবি সদায় আমাৰ মানে এইখনতে এখন দোকান আছে ভাজি পাচলি পাচলি তাত মানে আমি আদ্দা মাৰি থাকোঁ তোমাৰ
উম, উম সেইটো হয়।
আৰু তোমাৰ এই গ্ৰীলৰ দোকান এখন আছে আগফালে তোমাৰ ৰাতি মানে নুখোলে বন্ধ হৈ থাকে যে তাত মানে তোমাৰ আমি ৰখি পেলাই কথা চতা পাতিছোঁ লগৰ খিনিও কয় মানে কিমান লোকৰ দোকানত বহিবি সেইকাৰণে দোকান এখন আহ আহ উম মোক মানে কলো তো উম উম মোক মানে ক'লে তোৰ দোকান এখন খল আমি গোটেই কেইটা তোৰ দোকানখনত থকাই হ'ব তোৰো কিবা এটা ওলাই থাকিব এনেো সদায় সন্ধিয়া সময়ত কিমান বহি থাকিবি সেইকাৰণে মানে মোক ক'লে লগৰ খিনি ঘৰত মা দেউতাহঁতোকো কলে তাৰিছত কলে খুলিব পাৰিবি কলে লগৰ খিনি পইচা, পইচা কিবা দৰকাৰ হলে কেতিয়াবা আমাকো কবি।
অঁ।
সেইয়া মানে তাকে মই মানে ৰুমটো চাই আছোঁ মানে তোমাৰ।
অঁ! ৰুমটো তুমি কে কেতিয়া মানে ল'ম বুলি ভাবিছিলা?
মই তোমাৰ ৰুমটো লম তোমাৰ এই ন মানে জুলাই মাহটো শেষ হ'লে ল'ম তাৰপিছত লৈ পেলাই দুদিন তিনদিনৰ আগত ৰুমটো অলপ বনাব লাগিব না, দোকানখন তোমাৰ ভাল
তুমি ৰুমটো ডাইৰেক্ট কিনি পেলাই বনাই মেলি দোকান খুলি দিব পাৰিবা আৰামত।
উম! তাকে মানে মই ভাবি আছো মানে বেলেগৰ ৰুমো আছে আৰু আমাৰ নিজৰ মাত মাটিও আছে, মানে নিজৰ মাটিত বনাও নে? তোমাৰ মই বেলেগৰ ৰুমত বনাও মানে ভাবি আছো মানে মই।
তুমি তোমাৰ নিজৰ মাটিতে বনোৱা নেকি?
উম! নিজৰ মাটিত বনালে ভাল হ'ব মানে তোমাৰ কোনো একো কবলৈও নাই।
অঁ সেইটো হয় বাৰু তোমাৰ নিজ মাটিত বনালে তোমাৰ কোনো কো একো নকয় কবলৈ সাহস নকয়।
উম-উম মানে তোমাৰ এতিয়া মই বেলেগৰ দোকান এখন লৈ পেলাই, তাত যদি ৰাতি অকমান লৰা মানুহ থাকিলে, অকনমান হুলস্থ
অঁ! হূলস্থুল হয় আজিকালি দেৰিলৈকে কথা পাতা না চবে এতিয়া ৰাতি। তুমি এতিয়া ডেকা ল'ৰা আৰু।
অ তোমাৰ বন্ধ হ‌ওঁতে নাই বুলি ক'লে এটা, দুটাটো বাজিবই। কাৰণ মই বাচন-চাচন ধুই মেলিতে দুটা, তিনিটা দুটা মিনিমাম দুটা আহৈটা ধৰিছো আৰু
অঁ! শুনা চোন তুমি কি ফাষ্টফুড মানে কি বনাবা তাত?
এয়া তোমাৰ আজিকালি এইবিলাক চিকেন পকৰা তাৰপিছত তোমাৰ ৰোল-চোল
অ-অ! বনাব পাৰা বাৰু ঘূগুণি-চোগুণি দিব পাৰা।
অঁ! ঘুগুণি এই ঘুগুনিটো আজিকালি ইমান মানুহে নাখায় ফাষ্ট ফুড
তুমি চা-চা-চাটো বেছিকে তুমি চিকেন পকাটো বনাব বুজিছা। চিকেন পকৰা নহলে আলু চপ এনেকা চাওঁ-চাওঁ চা বনাব পাৰিবা?
অঁ মানে সেইবিলাকে তোমাৰ ভালকে অ ডিম-চিমও তোমাৰ আমলিত-চামলিত
ডিম-চিম‌ও দিব পাৰিবা আৰু তাত।
অঁ-অঁ।
এতিয়া পোৱালিবিলাকে কেনেকৈ খেল খেলি-চেলি আহে ন ডিম-চিম খাই দোকানত আহি পেলাই।
অঁ! সেইবিলাকে মানে-মানে মই ভাবি আছোঁ তোমাৰ ম'ম'টো বনাম বুলি ভাবি আছো মানে। এই মমো-ম'মো বনাম বুলি ভাবি আছো মানে আমাৰ মই যত খুলিম মানে আমাৰ মাটিটো ওচৰতে
অ‍ঁ!
ওপৰত মানে তোমাৰ জিম এখন আছে ম'ম'-চম' এইবিলাক খুলিম মানে।
অঁ খুলিবা একো নাই মম চেল হ'লেটো ভাল ভালেই হ'ব ন।
অঁ! বাকী তোমাৰ মই মানে এইয়া তোমালোকৰ কোনোবা এনেকুৱা এই যে ফাষ্ট ফুডৰ দোকান বনোৱা কোনোবা ভাল চিনাকি-চিনাকি আছে নেকি?
হা-হা!
এই ফাষ্ট ফুড বনোৱা দোকান মানে চিনাকি ভাল আছে নেকি?
ল'ৰা?
অঁ! মানে দোকানখন বনাই ফাষ্টফুডৰ যে আগফালে যে দোকানখন বনাওতে যে তোমাৰ এই ঠেলা টাইপৰ যে অকনমান ঠেলা টাইপ বনাও নে এনেকুৱা তোমাৰ হেৰি টাইপৰ বনাও? উম! মানে তোমাৰ
অ গম পাইছো গম পাইছো তুমি কেনেকা বনাবা গম পাইছো তাতে মই লগৰটো চিনাকি তাক মই ক'ব লাগিব ৰখা উম তই খবৰ তই তাক খবৰ কৰি তোমাক জনাম বাৰু মই
অ মই মানে পাইছো মানে পাইছো অলপ বুঢ়া টাইপৰ মানুহ মানে ইমান ভাল ভাল বনোৱা মানে পোৱা নাই মানে মই
অ মোৰ লগৰটোক সুধি চাও ৰখা সি যদি কৰিম বুলি কয় ত মই ভৰাই দিব পাৰো তোমাক
তাৰপিছত তোমাৰ এ নিজৰ ৰুমটো বনাব লাগিব তাৰপিছত ৰুমটো বনাই পেলাই অলপ ভালকো বক্স চক্স তোৰ লাইট চাইট অলপ লগাব লাগিব না
লগাব লাগিব লগাব লাগিব
এয়া ভালকে মানে খুলিম বুলি তাকে ভাবি আছো মানে খোলা আগত মানে চবফালে ভাবি লৈছো মানে
উম উম
উম তোমাৰ এইকণতে আমাৰ আছে ইমানো নাই ফাষ্টফুডৰ দোকান আছে সৰু সুৰা ইমান ভালকে নাই
অ সেইটোৱে তুমি খুলি দিয়া পাৰিলে তোমাৰ যদি খুলিব মানে মনটো আছে খুলি দিয়া পাৰিলে একো নাই
অ আছে মানে ইমান ভাল নহয় হলো আজিকালি মানুহে অলপ এতিয়াতো হেৰি জেগাতহে খাবলৈ খোজে হয় নে নহয় কোৱাচোন
উম উম সেইটো হয় বাৰু ধু ধুনীয়াকে চাফ চিকুণকে বনাব আৰু ইয়াৰ মানুহ বিলাক খাবলৈ মানে
অ মানে এইটো ৰাস্তা আমাৰ মানে হাই ৰোড বনিব না সেইকাৰণে মানে হাই ৰড বনিলে চব টাউন চাউন গলে এইফালে দিয়ে যায় মানুহখিনি উম মানে তোমাৰ সেকাৰণে ভালকে চাহ চাহও পাইলে
অ পিছতকে তুমি যে চাহ তাহ যেনেকে উঠে ধৰ মানুহ বিলাকে খাই তেতিয়া বনাব পাৰিব আৰু
অ লাগিলে কি ক আৰু এটা মানুহ লৈ আহিম লাগিলে নোৱাৰিলে অকলে চম্ভালিব
অ লাগিলে আৰু কা আৰু লৈ আহিব পোৱালি কি আছে
উম লগৰখিনি থাকেই বাৰু অকণ লাগি ভাগি চবেই কৈছে দিম বুলি
অ সেইটো হয় বাৰু লাগি ভাগি দিলে ভাল লাগে আৰু
উম এ আমাৰ লগৰ খিনি তোমাৰ এনেকোৱা নহয় বাৰু তে লাগি ভাগি দিবও বাৰু তে উম বা কী মা দেউতাহঁতৰ খবৰ খাতি ঠিকেই মা দেউতাহঁতক
ভাল ভাল ভাল ভাল তোমালোকৰ
এ আমাৰ ঠিকেই শুনাচোন তোমাৰতো ব্ৰইলাৰ ফাৰ্ম আছে
ব্ৰইলাৰ ফাৰ্ম আছে আৰু গাহৰি ফাৰ্ম আছে মোৰ
অ মানে তোমাৰ ব্ৰইলাৰ ফাৰ্মটো হলে তোমাৰ পৰাই তুমি ব্ৰইলাটো কাটা ন
উম কাটো কাটো
অ মই তোমাৰ এটা এই তোমাৰ ব্ৰইলাৰটো যদি মই যদি যেতিয়া চিকেন পকৰা বনাব ব্ৰইলাৰটোতো লাগিব তোমাৰ পৰাই মই তেতিয়াহ'লে তোমাৰ পৰাই আনিম দিয়া বেলেগৰ পৰা আনাতকৈ তোমাৰ পৰাই মই লৈ আহিম
অ আনিবা একো নাই মোক কণ্টেক কৰিবা মই তোমাক দি দিম দে
অ তোমাৰ পৰাই লৈ আহিম ধুনীয়াকৈ
উম হ'ব তোমাৰ এইটো নম্বৰত হোৱাতচপ আছে নে নাই
আছে আছে তোমাৰ মোক এইটোতে ফোন কৰি দিবা
মই তোমাক মই তোমাৰ নাম্বাৰটো মোক দি দিবা নহ'লে মই লগৰ নাম্বাৰটো তোমাক দি দিম তালৈ ফোন কৰিবা
অহ অহ মোক তোমাৰ পোন্ধৰ বিশ কেজি মানকৈ লাগিব কাৰণ ইয়াত অকণ সৰহকৈ বনাব লাগিব জানা টাউন এৰিয়া যে অহ
উম
বাকী ভাত পানী বনাইছে নে নাই ঘৰত
বনাই চাগে আজি এ এনেই আমি এনেকে আলু পিটিকা ভাত হ'লে আলু ভাজি কিবা এটা এনে দালি এনে খাওঁ তোমালোকৰ
অহ আমাৰো চাগে সেয়াই বনাইছে চাগৈ জানো ইমানো মাছ মাংস খাবা সদায় মাছ মাংস খাই খাই আমনি লাগে দিয়া চোন কেতিয়াবা নিৰামিষ চিৰামিষ অহ অহ কেতিয়াবা ভাত আলু পিটিকা চালু পিটিকা দি খাব মন
হয় তুমি কেতিয়াবা তেনেকে আলু পিটিকা দালি ভাত এনে খাই ভাল লাগে কোৱাচোন
উম ভাল লাগে ত মানে এইবিলাক জেগা এইবিলাক মানে ব এইবিলাক খাবলৈ আৰু তোমাৰ পথাৰ চাপৰিবোৰ জেগা বিলাকত আৰু ধুনীয়া লাগে
উম সেইটো হয় বাৰু
উম
পিছে তুমি প পৰহিলে ভোজ এটা খাই দিওঁ নেকি ন কি কোৱা
পাৰি পৰহিলে ফ্ৰি আছো বাৰু দে টি তিট
লগৰ চব হৈ গ'ল বাৰু খাম বুলি কৈছা এতিয়া তুমি খাম বুলি কলে হৈ যাব
অহ বাকী এনেই অলপ দূৰ জেগা যাম বুলি ভাবিছানে নে ক'ৰবাত ওচৰতে খাবা
আমাৰ ওচৰতে যাম আমাৰ চাপৰি আছে এনেকা
ঠিকে আছে এই দূৰ জেগা আজিকালি দূৰ জেগা আজিকালি গলে তোমাৰ গাড়ীখন উলিয়াওতে
ভয়ো লাগে যাব মানে অকন আজিকালি এইকণ দিনকাল বেয়া ন এই কাৰনে
অহ অলপ অলপ ভয়ো লাগে দিয়াচোন আজিকালি অলপ যাবলৈ উম সেইকাৰণে তোমাৰ ইয়া আৰু ওচৰতে খোৱা ভাল কি কোৱা ওচৰতে পুটুকুতে পানী চানী কিবা কিবি চিন্তা নাই
উম সেইটো হয় বাৰু মানে কি জান তুমি নদীৰ কিনাৰে খাব পাৰা এই ওচৰতে জেগা আৰু এইকণ হেৰি দিলেই পাৰ হয় ন সেইকাৰণে কৈছো
উম
ঘৰৰ ওচৰতে যেতিয়া ওচৰ পানী গৈ পানী চানী আনিব পাৰিবা নদী কাৰণ বতাহ চতাহ দিওঁ থাকে তাতো খাই খাই মেলি ভাল লাগে আৰু
উম এতিয়া পুতুকতে তুমি এই চলাইটোকে পাহৰিলোঁ পুটুকেতে চৰাইটোৱে পানী শেষ হৈ গল পানী অকণ ওচৰতে আনিব পাৰিম তোমালোকৰ ঘৰৰ ওচৰতে আছে তোমালোকৰ ঘৰৰ পৰা আনিব পাৰিম বা কিবা খৰি কমি গ'ল আন আকৌ তুমি দূৰ জেগা যাব আকৌ খৰি বিচাৰি ফুৰিবা নে আকৌ তোমাৰ এখন গাড়ীত ইমান বা পোৱালিও যাব তাৰ পিছত তোমাৰ খৰি পানী বটল কেৰাহী চচপেন এইয়াটো লাগিব
সেইটো হয় বাৰু সেই সেইটো বাৰু অকণ বেয়া অশান্তি হয় বাৰু সেইটোৰ
উমঁ, মানে এনেকুৱা গাড়ীত গ'লে মানে তো- উমঁ, সেনেকুৱাত গ'লে মানে ভাল বাছ-চাছ লাগে এনেকুৱা- তেনেকুৱাত গ'লে ভাল আৰু উমঁ। বাকী তুমি ওচৰতে খাম দিয়া এনেই কি দি খাম বুলি ভাবিছা? আমাৰ- ইফালে মানে গাহৰি তোমাৰ দে-
গাহৰি খাম, গাহৰি খাম আমাৰ লগৰ চব গাহৰিয়ে খাই, বইলাৰ চইলা আনিব দৰকাৰ নাই শুনিছা।
উমঁ, হুম। গাহৰি তোমাৰ দুই, তিনি-
তুমিয়ে মই গৈ পেলাই-
অঁ', -অঁ।
এ কাইলৈ পৰহিলৈ গাহৰিটো লৈ আহিম ৰাতিপুৱা সময়ত।
উমঁ, তুমি এটা কাম কৰিবা তুমি উমঁ, তুমি এটা উম।
উম।
সাতটামান পোৱালি তিনি কেজি চাৰে তিনি কেজি চাৰি কেজি ধৰি পোৱা হৈ যাব কাৰণ আজিকালি চবেই অকণমান ভাল- খাই ন। এতিয়া-
অ সেইটো হয় বাৰু, উমঁ সেইটো হয়, সেইটো হয়।
চাৰি কেজি লৈ ল'ম দিয়া ন। আমাৰ ইফালে তোমাৰ চাৰি কেজি লৈ ল'ম আমাৰ এইফালে দুশ টকা কেজি তোমাৰ চাৰি কেজি তোমাৰ আঠশ টকা হয়।
অঁ হৈ যাব।